হেল্ল'
হেল্ল' অ শুনিছোঁ কি কৰিছা? মই আছো এনেই বাহিৰতে বহি। হা
ৰূমত আহিলা নে ঘৰত গলা?
ঘৰত।
অ অহ যোৱা কৰি আছা নেকি তুমি?
আহ এইকেইদিন অহ যোৱাই কৰি আছো।
উম। কেনেকা গল দিউটি?
হম?
ডিউটি কেনেকা গ'ল?
কি কবা গৰমত, ডিউটি কৰি কৰি আমনি লাগি গৈছে। তেবৰে
মই ইয়াত আছিলো, নামঘৰৰ ওচৰত, নামঘৰত মানে ভাওনা আছে পৰহিলে। মই গমেই নাপাওঁ আজি চাই দেখিছো এয়া।
আজিহে গম পোৱা মানে তুমি।
অ' আজি গম পাইছো।
গাঁৱৰে মানুহ হয়নে বাৰু তুমি?
নোলাওৱে নাই ইমান এইটো কাৰণে।
অ অহ' ঘৰতে থাকা মানে।
উম' এ মানে কি বুলি কয়, ভাত নাই ভাত বনাই আছে। কি কয় মই মানে ঘৰত গাঁৱত ভালেই নাপা অ মই গাঁৱত থাকি কিনে গাঁৱৰ মানুহকো ভাল নালাগে মোৰ আৰু গাঁৱত মই ওলাই মেলি থাকিব ভাল নাপাওঁ। ভাওনা ৰাস চাস এইবিলাক হ'লে মোৰ ইমান ভাল নালাগে। কিন্তু বেলেগ ও যদি হয় মই আগতেই দৌৰো ঘৰৰ পৰা।
অহ নিজৰ গাঁৱতহে মানে ভাল নালাগে বেলেগত ভাল লাগে।
গাঁৱত কাইজিয়া নিচিনা হৈ যায় মানে, মোৰ লগত নহয় আৰু বেলেগৰ কাইজাই বহুত হয় গাঁৱৰ লগত।
এ গাঁৱত মানে সেইটো আছেই আৰু কিবা এটা হ'লে মানে যে কাজিয়া নহ'ব। চব তাতে তেনেকুৱা হয়েই।
মককেলামী বিলাক ভাল নালাগে মোৰ।
উম কিছুমান থাকেই তেনেকুৱা
উম।
ভাত পানী খালা নাই।
নাই নাই।
মই খালো ভাত। এই খাই দিলোঁ আজি জলদি। দিনটো একোৱে খোৱা নাছিলো মই।
কিয় দিন
সেইকাৰণে আহি পেলাই চিধা একদম ভাত খাইছোহি।
কেইটাত
হেল্ল'।
হেল্ল' উম কি কৈছা ভালকে কোৱা। হেল্ল' শুনিছা। শুনিছা হেল্ল' হেল্ল'।
তোমাৰ নেটৱৰ্ক নাই নেকি।
আছেতো মোৰ নেটৱৰ্ক ঠিকেই আছে। শুনি পাইছা হেল্ল' হেল্ল' হেল্ল'
এটকা নাই নিকি হেল্ল'